হেল্ল', অ
অ', বাইদেউ কি খবৰ ভাল আছে?
ৰবা দেই নাকাটিবা মই ফোনটো অনাই নাই, ভাত খালা?
নিশ্চয় আপুনি ভাত খাইছে?
হেল্ল', অ, উম, আছো খালা নাই? শুনা নাই? ডাইৰেক্ট ফোনটো লৈ লোৱা তুমি তাত নুশুনা আকৌ।
হেল্ল'অ,
অহ, এনেকে কথা পাতা।
লাঞ্চ কৰিলে আপুনি?
কৰিলো- কৰিলো, তুমি কৰিলা?
অ মই কৰি আহিলো জাষ্ট
নাই নাই কতা এতিয়া ঘূৰিব যোৱা কথা কৈছিলা যে
অ মই ভাবিছিলো চিলঙ বোলি ফুৰিব যাও নেকি সিদিনা প্লেন কৰি আছিলো ন যাব পাৰি মানে আহ শ্বিলং অ শ্বিলং মই যাব খুজি আছো এতিয়াতো বতৰো ভাল আছে শ্বিলং গলে ভাল আৰু জোগাতটো ভাল ন শ্বিলং
উম উম
চাব লগা বহুত বস্তু আছে তাত অঁঃ এতিয়া আপুনি মই মোৰ ফেমিলি মেম্বাৰ আছে
উম তেনেকে যাম ধৰি তাৰ মানে এইটো কি চেৰাপুঞ্জী ফালে যাবা নেকি
অ হে সেইফালে ভাল আছে ভালে আছে জোগা অ সেইফালে ভালে আছে সেইফালে যাব পাৰি উ অ সেই সেইফালে সেইফালে যাব পাৰি আপুনি এটা কাম কৰক না অ সেইফালে জগা ভালে আছে এটা কাম কৰক না আৰু যদি আপোনাৰ ফেমিলি মেম্বাৰ যদি কোনোবা থাকে আহ লৈ লৈ যাব পাৰি কিন্তু
আমি কি অ
উ
ভাল লাগ আৰু তেনেকে
অ অ অ সেইটোয়ে গৈ আছো
মাকে